শুনিছোঁ, শুনিছোঁ। আজিযে কথাই পতানাই কেলে?
আজিহে ব্যস্ত হৈ আছিলোঁ মই।
অ'।
ব্যস্ত হৈ আছিলোঁ। এ কাম কাজত ব্যস্ত থাকিছিলো ওলাই গৈছিলো ও লগৰ কেইটামানৰ লগত।
উম।
অকমান সময় দিলো সিহঁতক ক্লাছ মানে, মই য'ত ক্লাছ কৰো ন', তাত লগৰ কেইটামান, লগ ধৰিলে ওলাই গলো অলপ দিনৰ বেলাটোত।
অ', অ'।
তাতে বাহিৰতে কিবা কিবি খালো।
এতিয়া গধূলি খুৱাবোৱা, এতিয়া গধূলি খুৱাবোৱা কি কৰিলা?
গধূলি খোৱাৰ পৰা সেই দিনত যিহেতু অলপ ভালকে খালো ৰাতি এতিয়া আৰু, এ ৰুটিকে খাই দিলো মই। ৰুটি আৰু এই মটৰ চোৱাবিন চব্জি। তেনেকে চিম্পুল কে বনালো খাই দিলো কি তোমাৰ খালা?
অ' আমিও খালো ভাইটিৰ পৰীক্ষা যে অকমান সোনকালে বনালো আজি আকৌ সেই দিনত আকৌ এই উ মাহী লগোৱা পৰীক্ষা আছিলে আহিছিলে মানে বৰষুণ দিলে আকৌ ইয়াত বাইক বাইক আহিছিলে।
উম হেৰিৰ লগত মামাৰ লগত তাপা আকৌ বৰষুণ দিলে ইয়াত সোমালে আকৌ ইয়াত। সোমাই চাহ একাপ। খাই বজাৰ চজাৰ কৰিলে কৰি পেলাই আকৌ মাহি মাজু মাহিৰ ঘলৈ গ'ল তা পৰা আ আহিলে কিবা কাম আছিলে ভাড়াঘৰ বিচাৰিলে। ইয়াতে ম বোলো ভাত কেইটা খাই যাবা মা মাংস আনিছিলো মাংস দালি ভাজি পটল
অহ অহ, সিটো ভাড়াঘৰত আছিলে কি হল বা ভা ভাৰাঘৰত কোন, গোনকি বিচাৰিছে নেকি?
এহ সেই ভাড়াঘৰটো লগত আছিল কিবা প্ৰব্লেম পাইছে তাই, তাত নাথাকে বোলে। উ, তাৰ পিছতে এই অকলে বেলেগ অকলে এটা বেলেগ হেৰি চাইছে, এতিয়া চিংগুলকে থাকিবলে
অহ অহ
লগত ঘৰৰ কোনোবা থাকিব, থাকিম বুলি ভাবিছে এতিয়া, সিটো হেৰি কৰা কিছুমান আকৌ চাৰি হেজাৰ, কিছুমান তিনি হেজাৰ আঠশটোৱে কম আৰু আৰু টাউনত কমত নাপায় নহয়, ভাল সুবিধা থাকিবলৈ হলে পাঁচ হাজাৰ সেই বেছি হেৰি ঘৰ ওপৰত বহুত মাহী সেইটেও মানে পচন্দ কৰা নাই, বেছি উপৰত কাৰনে অহাযোৱা কৰিবলৈ অসুবিধা হয়।
হেইদিনা মাহীয়ে কৈছে মহা-মাহীহঁতে উঠিবলৈ টান পাই যে গ'লেও কেতিয়াবা।
বেছি ওপৰত হ'লেও বেয়াটো খোজ খোজ কাঢ়ি থাকিবলৈ আকৌ ভয়ো ওপৰত বেছি।
আৰু আকৌ ককা থকাৰ কথা কৈছে বেছি ওপৰত থ'লে, সেইটো দিগদাৰ হ'ব, সেইটো কাৰণেও থোৱা নাই এতিয়া কিবা ভৈনীয়েকৰ ঘৰত কিবা তুলনিছে যোৱাৰ পিছতহে আকৌ একেবাৰে ঠান ঠিক লগাব। তাৰ আকৌ এক তাৰিখৰ পৰা ক্লাছ আছে, কিন্তু ক্লাছ হয়, সেইকাৰণে ক্লাছ নকৰে চাগে খেলা প্ৰেক্টিচো কেইদিনান নকৰে। একেলগে ৰুমটো চাই পেলাই মানে সেই থৈ আহিম বুলি কৈছে। এইকেইদিন নালাগে দুদিন মান যাবলৈ। বা বা আছে তোমাৰ পিনে
কি কোৱা?
আজি আবেলি ক্লাছ
অহ' কৰিলোঁ। আৰু এটাক এই এতিয়া জাষ্ট অলপ আগত ছুটি দিছোহে এটা
অ' অ' অ' উম, উম।
বিশ মিনিটমান হৈছে।
অহ' অ' আজি ভাইটিৰ চ আজি বিজ্ঞানৰ পৰীক্ষা আছিলে ভাইটি ভাল ভাইটি ভাল হোৱা নাই বুলি কৈছে বেছি।
হয় নেকি।
প্ৰশ্ন কাকত হেনো প্ৰশ্ন কন বনাই বনাই দিছে ভাল হোৱা নাই। কাইলৈ ইংলিছ আছে বোলে।
অ সি কমকে পঢ়িছে আক।
সেইটোৱে কমকে পঢ়ি নহয়। সি পৰীক্ষাৰ দিনা একেলগে পঢ়িবলে থয় পিছত ত সদায় থৈ মানে ৰেগুলাৰ যদি সদায় যদি মানে ভালকে পা যে পাঠ কৰে পঢ়ে নিজ বস্তু খিনি পৰীক্ষা সময়ত একো অসুবিধা নহয় নহয় মানে আকৌ চাই গৈ হৈ যায় ওপৰে ওপৰে কিন্তু পৰীক্ষা দিনা যদি সকলোখিনি কৰিবলৈ বিচাৰা ক'ত হ'ব হয়। তা তেনেকুৱা হৈছে সি পঢ়িলে থয় আগৰ পৰাই এ পুলুং পালাং পাই থাকে, পঢ়ি হৈ গ'ল পঢ়ি হৈ গল বুলি। চব ক্লিয়াৰ আছে বুলি ক'ব।
সেইটোৱে তাৰ ভুল হৈছে সদায় অলপ অলপকে পঢ়ি যোৱাহেতেনো হয়।
অ সেইটোৱে তেনেকে ক কিন্তু পঢ়াতে পঢ়াতে বুলে বহি থাকে পঢ়ো বুলিও কয় কিন্তু এতিয়া পঢ়িব থাকে তাৰমানে সি কি জানো কনফিউজনে হয় না কিয়ে দুধুম ধু লাগে।
উম, এতিয়া কাইলৈ কি আছে সমাজ বিজ্ঞান নে।
হাহ।
কাই কাইলৈ সমাজ বিজ্ঞান আছে নেকি না এইটোৱে।
নহয় - নহয় - নহয় কাইলৈ হেই আক ইংৰাজী।
ইংৰাজী আছে অহ, শুই আছে ন তাত। পঢ়া
পঢ়া এতিয়া প ইৰাজী ইমান হেৰি নাই বাৰু অসুবিধা নালাগে। নম বুলি কৈছে বওু
অহ ', ঠিকে আছে। তাক ক'ৰবাত কিছুমান নোৱাৰিলেও বনাই মেলি অলপ সাজি পাতি লিখি আহিব লাগে।
এ আজি - আজি তেনেকুৱাই হৈছে প্ৰশ্নবোৰ তেনেকে নামে হেৰি মেট্ৰিকৰ। তেনেকেই দিয়ে প্ৰশ্ন বিলাক বস্তু। প্ৰশ্ন বস্তুখিনি একেটা ৱৰ্ড কেইটা অকণমান শেষ - শেষ হ'লে। খাই নাযায় জানো সেইটো নোহোৱা কিছু জানি এইখিনি তাজ কৰি লিখি থৈ আহিলে হৈ যায়।
উম,
তেনেকে
এ তটা যদি পঢ়া ভাল দিছে কাইলৈ ভাল হ'ব তেন্তে।
পঢ়িছে বাৰু পঢ়া - পঢ়িছে খাইছে ধুনীয়া। আজি বজাৰ কৰি পেলাই সেই চকু আনি দিলো গাখীৰ সতে চক খালে পোখা আহি তাৰপিছত দেৰিকেহে ভাত খাইছে একেলগে।
উম,
বিস্কুট চিস্কুত তেনেকে বজাৰ সৰু সুৱা বজাৰ কেইটামান কৰি আনিলো। কাম এটাও আছিলে সেইটোও কৰি আহিলো।
বুজিছো।
তাকে এতিয়া বৰষুণ বতৰ তটা ভালনে?
বতৰৰে মাজতে অকণমান কিন কিনীয়া বৰষুণ দিছিলে অলপ। আবেলি বেলাত। এতিয়া বতৰটো ডাৱৰে বাৰু বৰষুণ দিব ৰাতিলে।
অ, আমাৰ ক দিয় মেহিমেকে আহিছিলেতি আজি ৰাতিপুৱা কিমান বৰষুণ মাইনা আহছিলে বৰষূণ - বৰষূণ। মামাহত ঠিকছে ব দিলে আজি। তাতে এতিয়া পুৰা বাৰিষা যে পুৰা মানুহে খেতি কৰিছে।
মই হয় মামালৈ ফোন মাৰিছিলো নহ তাৰপাছত ভাইটিয়ে আমাৰ কণমানি ভাইটিয়ে ফোনটো ধৰিলে পাতিছে কথা মোৰ লগত। কি কথা তাৰ। হাহি - হাহিয়ে কথা পাতে মোৰ লগত। কথা স্পষ্ট হৈছে আকৌ তাৰ।
অ, কাবুজ পচ কালি ভাইটি। অ, সেই ভাইটিৰ লগত মানে অসম আহি ভাই - ভাইটিৰ লগত অসমীয়া পঢ়িছে তাৰ অসমীয়া আছিলতো আজি আাক যি পঢ়িছে স্পষ্টকে কব পাইছে।
তাকে এই বি চিতিত ভালকে কব পৰা হৈছে মোক গাই শুনাইছে।
অ', তাই সি ফোন সুধ কয় এনেহে নকয়।
উম, অলপ দুষ্টও হ'ব যেন লাগিছে ডাঙৰ হয়।
এ দুস্থ লৰা মাৰ দুস্থ লাগে অকমান। বা সেইবোৰ কথা বাদ বা ল'ৰা মানুহ দুষ্ট অকমান লাগেই আৰু চব লাগে স এটা কথা নহয় তোমাৰ পঢ়াটো হৈছে নে?
পঢ়ি আছো আৰু।
অ', এই গৌৰৱ সেইদিনাখন ঘৰলে আহিছিলে তোমালে ফোন মাৰিছিল নি বাৰু হা? অহ হেল্ল' এই তোমাৰ লগৰ যে হেৰিয়ত ল'ৰাটো আহিছিলে বাৰ মাইল ল'ৰাটো ফোন মাৰিছিলে? অহ কেতিয়াবা কেতিয়াবা এইটো কেতিয়াবা কেতিয়াবা এইটো এইটো এটো মোবাইললৈও মায়ে নহয় ফোন।
আহ। হয় মানে নম্বৰ খেলি মেলি হয় যে কোনটো মোৰ আচলতে আগতে পাহৰি পাহৰি যায়।
আহ সেইটো কথা আকল মোৰ হেৰি নহয় ফোনটো থওঁ বাাৰু কওঁ তথাপি
উম, হম, হম।
তাকেহে এতিয়া কাইলে আকৌ হেৰি আছে ন তোমাৰ নি ক্লাছো আছে নহয়।
আছে, আছে, আছে।
আহ। এইটো তুমি যে হেৰিয় কাম ছিলে সেইটো হৈ গ'ল নহয় ন কিমান দিনৰ পিছত হ'ব বুলি ক'লে জানো।
কি হয় গেছৰ নে?
আহ
গেছৰ কামটো ডকুমেন্টচ দি দিয়া হ'ল। তাৰপিছত অনাৰে যেনিবা চহী তহি মাৰিলে। এতিয়া যেনিবা কেইদিনমান প্ৰচেছটো কৰোতে অলপ কৰোঁতে সময় লয়তো। ত' গতিকে মানে কৈছে যে এসপ্তাহ দহ দিনত হৈ যাব লাগে। তেনেকুৱা তেনেকুৱাই হ'ব মানে সপ্তাহ ভিত অ', দুসপ্তাহ ভিতৰত হৈ যাব লাগে।
অ', তোমাক ফোন মৰিব ফোন মাৰিব নে কি তুমি ফোন মাৰিব লাগিব?
অ', তেখেতৰ তাৰ পৰা মাৰিব যোনজন কেচিয়াৰ ন সেই জেনচিৰ তেখেতে ফোন মাৰি মোক জনাব বুলি কৈছে। তেতিয়া মই গুচি যাম।
এতিয়া গৰম দিন যে মানুহ বেছি হাম মেলি থাকে ন। এই গৰমত নহয় তুমি পানীত বেছি খাবা দেই। পানী খাব লাগে পানী।
অলপ অলপকে খাই থাকো। মানে একেবাৰতে সৰহকে নাখাই নাখোৱাকে হ'লো মানে মাজে অলপ অলপকে খাই থাকো।
দিনটোৰ ভিতৰত কিমান লাগে জানে নহয় দুই লিটাৰ ওপৰত মানুহে পানী খাব লাগে বুলি কয় হয় নাই তাৰমানানে শৰীৰত পানীতো বহুত দৰকাৰ আমাৰ যেনেকে যকৃত লিভাৰ এই বস্তু বিলাকৰ কাৰণে দৰকাৰ তেতিয়া চফা হৈ থাকে মানে বস্তুখিনি গম পালা নে?
আৰু গা লেতেৰা বস্তুবোৰ ঘামত অ', গা লেতেৰা বস্তু বিলাক মানে ঘামৰ যোগেদি উলিয়াই দিয়ে সেইবিলাকৰ কাৰণে শৰীৰটোৰ মানে ভিতৰখন ভাল হৈ থাকে। সেইটো কাৰণে তুমি খাবা পানীতটো পানী বহুত দৰকাৰ মানুহৰ গাত।
উম, খাম মই পানী খাই থাকো।
এই বৰষুণো দি গৰমো গছে নহয় গম পাইছা নাই?
ন তো।
হেল্ল' বৰষুণ দিছে য গৰমতটোও আছে বোলো সেইটো কৈছো। অ' আৰু গ হেৰি আছ নাই মহ, মহ, মহ যোৱা সেইটো লগাই নাই ৰাতি
ৰাতি লগা এইফালে ইমান মন নাই কাৰণ মোৰ এই ৰুমটো ওপৰতটো ওপৰলে বেছি
এ ওপৰত হ'লেও থাকে ওপৰত হলেও ওপৰত হলেও কেতিয়াবা ল'বা তুমি এটা টা কাম কৰিবা কমত দি থবা বেছি নিদিলেও কমত দি থবা
উম।
আঁঠুৱা চাগে নতৰাই নহয়
আঠুৱা নতৰো কেতিয়াবা এইটোকে লগাই থো আৰু কয়লটোক গুড কি গুড নাইট কে লগাই থো।
অ', অ',। ঠিক আছে। এতিয়া অকমান হেৰি কৰা পঢ়া পঢ়োৱা পঢ়া বস্তু চোৱা।
আহ চাব লাগিব ভাইটি় চাব লাগিব ভাইটি এতিয়া কেইজালৈকে পঢ়িব।
এ সিতটো পুৰা পঢ়ে সেইতিয়া বাৰটালৈকে পঢ়িব উঠিব কিবা কিবি থব আকৌ এলাৰ্ম দি থব দুটা বজতে উঠিব হৈছে দুটা বজাত উঠিবলৈ চাব খাব আৰু আজি পি কালি নিজে ৰাতি দুটা বজাত তিনটা বজাত মেগী বনাই খাল লাগে নিজে বনালে মই গমেই নাপালো। মানে গম পালো উিছে সি যে মেগি বনাইছে ন সেইটো মই ইমান হেৰি কৰা নাই টোপনি গল।
বৰ বেছি ৰাতিলৈকে হ হাৰে থাকিবলৈ মানা কৰিবা তাক।
এ পৰীক্ষা সময়ত বেছি দেৰি থাকিব নাক এটা আকৌ সেইটো আৰু অভ্যাস আগৰপাই আছে নহয়। গোট পৰীক্ষা ৰাতিয় গোটেই ৰাতিটো সি সাঁ পাই থকা নিচিনা হয় পৰীক্ষাৰ সময়ত আহ সেটো নেচাৰ মানে প্ৰকৃতিটো তাৰ মানে গাত আগৰ পৰাই আছে সৰু পৰাই এতিয়া কলো নুশুনে নহয় আৰু এটা কথা নহয় বি আকৌ আজিকালি আগতে গাই সেই উত্তৰ খিনি কৈ যায় এতিয়া আকৌ মই সুধো বুলি কোলো কবলৈ মন নকৰে এতিয়া ডাঙৰ হৈম যায় অলপ